হেল্ল',
অ কি কৰিছা?
হা হা,
কি কৰিছা? অ বাই কত।
অ কোৱা।
উম। তাকে, আজি খবৰ ভাল নে? হা,
কি কি?
খবৰ ভাল নে? খবৰ খবৰ ভালনে?
অ খবৰ ভাল। আপোনাৰ? কিমানটো ভাল। অ বাকী কোৱা।
বহুতে ভাল। ভাত খালা?
নাই খোৱা বনা,
অ আমাৰো বনাই আছে। আমাৰো বনাই আছে।
অ তুমি বনাই আছা নেকি?
ন,
উম অ, তুমি বনাব নোৱাৰ।
তোমালোকৰ।
হা হা
নেটৱৰ্কটো বেয়া হৈছে তোমাৰ
অ মোৰ নেটৱৰ্কে মই ৰুমত সোমাইছো যে
এ ঠিক আছে, এতিয়া আহি আছো ঘৰ।
দে,
কিলো
অ আহিছে।
অ, মই সুধি আছো ভাত বনাম ন অ।
অ এতিয়া আহিছে মাতটো।
অ মাতটো আহিছে এতিয়া ন।
উম আহিছে
মই কৈছো ভাত বনাব নোৱাৰো তুমি হা
নাই জানো বাৰু ইমানটা মানে অ হেৰি কৰি যোৱা নাই আৰু মানে অ ঐ হাল্কা ফুল্কা পাৰো আৰু বনাব।
অ মানে খাব খা খাব জানা অকল না
অ সেইটো বাৰু হেত এক্সপাৰ্ট আছো মই
অ হেকু ৰিকটো-টো উম উ কোনটো কি কোনটো ক্লাছত এইবাৰ তুমি
ফাৰ্ষ্ট ইয়েৰ
ফাৰ্ষ্টে ইয়েৰ ইয়ে ফাৰ্ষ্ট ইয়েৰ উঠি গলা
য়াহ উম
আ মানে এ আৰু দুইবছৰ পাছত হেৰিতে যাবা ন কলেজলে যাবা
এইবাৰেই গ'লো হয় নাম আহিছিলে
যোৱা
নিদিলে দাদাই নিদিয়ে দাদাই দাদাই নিদিয়ে
অ
কলেজত গ'লে বোলে বেয়া হৈ যায়
অ কলেজ গ'লে বেয়া হৈ যাব এইটো কথা ঠিকে মানে কোনটো চাবজেক্ট লবা কি আৰ্টছত কৰিবা
উম
বেচলাৰ অফ আৰ্টছ ন বি এ বি এ
মেছ্
অ তাত বি এ কৰিছো একো নহয় কিবা বেচলাৰ পাৰ্চেন্টিজ কেৰ ফলফন কি
উম
বি এৰ ফোলফ্ৰমটো কোৱা
অ হেল্ল' মই ফাৰ্ষ্ট ইয়েৰত উঠিছোহে এইমান মই আগলে যোৱা নাই
এই বি এৰ ফু ফুলফৰ্ম হৈছে কিবা হেৰি অ মই জানো বেচাৰ অফ বেচলাৰ অফ আৰ্টছ মানে কি জানা
উম হু
বেচেলাৰ অফ আৰ্টচ মানে কি জানা
হো আ
এটো তোমাক পাছৰ পাছত বুজাই দিম এতিয়া এই বেলেগ কিবা কোৱা কি কি কি কৰিবা কিবা কলেজৰ পাছত কি কৰিবা
কলেজৰ পাছত কি কৰিম আও কলেজৰ পাছত মই নাৰ্ছিং কৰি আছিলো ন।
নাৰ্ছিংঙো কৰি আছিলা লগতে।
উম মই নাৰ্ছিঙো কৰি আছিলোঁ। এতিয়াও কৰি আছোঁ। হা হা হা। উম নাৰ্ছিঙত মানে কি প্ৰেচাৰ হাই প্ৰেছাৰ ল' পেছা তে সেইবিলাক চব শিকোৱা হয় চুগাৰ
মানে কিমান বছৰৰ কৌৰ কৰ্চটো কিমান বছৰৰ এইটো
মোৰ হেৰি এবছৰীয়া আছিলে।
এবছৰীয়া আছিলে নহ কৰ্চটো
উম খতম হল মোৰ। এতিয়া মই যতে পাৰো জইন কৰিব পাৰো।
মানে তোমাৰ এ নাৰ্চিং যোনটো কৰ্চ কৰিছা, সেইটো কৰ্চ কৰাৰ পাছত কিবা চাৰ্টিফিকেট দিয়ে এটা নহ
উম, উম। দিয়েতো
তহ তাৰ এইটো চাৰ্টিফিকেট কত কত কিবা হেৰি কৰিব পাৰিবা তুমি
ফাৰ্মাচি চাৰ্মাচিয়ে
ফাৰ্মাছিত নে বেলেগ কিবা হস্পিটেলত এ হস্পিটেলত কিবা হেৰী কৰিব নোৱাৰিবা
সেইটোতো পাৰিম।
অহ, আৰু আৰু কিবা তাৰ হা হা হা
এনেও ফাৰ্ষ্ট ইয়েৰত বলো পঢ়ি লওঁ আগতে।
অ মানে নাৰ্ছিং কৰিব হলে কি কি লাগে মানে।
নাৰ্ছিং কৰিব হলে কি কি কি লাগিব হেৰি কি কয়, চাৰ্টিফিকেট চাগে
হা হা।
মানে যদি মেট্ৰিকৰ পিছত চাইন্স লোৱা।
উম।
তাৰপিছত যদি নাৰ্ছিং শিকো বুলি ভবা তেন্তে চাইন্স লোৱাৰ পিছত আৰু ভাল। সেইটো মানে পুৰা ডক্তৰ হাৰিত যাব পাৰি পুৰা চিধা।
মানে। মেট্ৰিক দিয়াৰ পাছতহে মানে নাৰ্ছিং কিবা হেৰি এডমিট হব পাৰি তাতে নহ।
ললে বেছি ভাল। সেইটো মানে মেট্ৰিকৰ পিছত হলে।
উম উম তাকে মই নোৱাৰো নাজানো নহ। এই কিয় নাৰ্ছিং নাৰ্ছিংত খালি ছোৱালী মানুহে কিবা হেৰি কৰে না।
উম, লৰাবিলাকে এ হেৰি কি কয় এইতো, এই যে হোম্পাউণ্ডাৰ টাইপ লাগে। নাই নাই হোমপাউণ্ডাৰ।
হোম্পাউণ্ডাৰ আকৌ কি বস্তু।
এই যে, কি কৈ নাৰ্ছ বিলাকে যে অ উদৰ দিয়ে কিবা চেলাইনৰ বতল -চতল আনিব লাগিলে সেইটো কিবা খাৱ যদি মই‌ অৰ্ডাৰ কিবা বস্তু এটা যদি আনিব পাহৰিলে হি হুম পাউণ্ডাৰ।
হুম পাউণ্ডাৰ এই এইটো মেকাপৰ বস্তু হয় নেকি। কোৱা চোন ফাউণ্ডিছন টাউণ্ডিছন হে হে লাগিব।
এহ নহয় অ, এইটো হেঁ এইটো হস্পিতেলত থাকে।
হোম পাউণ্ডাৰ টো বে টো বেলেক লেৱেলৰ নাম দেখোন আক, হে হে।
হুম পাউণ্ডাৰ এটা লৰাও হব পাৰে। ছোৱালী হব পাৰে দেই।
হুম পাউণ্ডাৰ
এহ হাঁহিছা কেলে সেহ, কৈ আছো মই কেলা তাক।
আচ্ছা বাকী বাকী বাকী আৰু কোৱা।
তাত কি কি আছে, প্ৰেছাৰ জুখিবলৈ আছে।
আচ্ছা পেছাৰ জুখিবলৈ পেছা আচ্ছা পেছাৰ পেছাৰ যুনখুংটে পেছাৰ এ নৰ্মেল পেছাৰ কিমানটো থাকিব লাগে এজন মানুহৰ?
এইটি টু ওৱানটুৱেণ্টি।
কিমান কিমান
এইটতি টু ওয়ান টোৱেণ্টি।
অ এইতটি টু ওৱান টুৱেণ্টিৰ মাজ মাজত থাকিব লাগে না।
উম।
আৰু বা
এইট এইটি তলত হ'লে ল' পেছাৰ।
উম।
আৰু ওৱান টুৱেণ্টিৰ আপত থাকিলে হাই পেছাৰ।
এতিয়া মই এটা নৰ্মেল পেচেণ্ট আছে এ আচ আচানকচে তাৰ পেচাৰ কিবা বাঢ়ি গ'ল নে কমি গ'ল একো ধৰিব পৰা নাই। ত'মই কেনেকা দেখি কেনেকা গম পাম যে
যদি অ, মানে যদি ঠাণ্ডা দিন আছে হা
উম।
ঠাণ্ডা দিন আছে যদি সেই মানুহটোৰ কি কয় এইতো যদি ঠাণ্ডাতো মূৰ ঘুৰাই। সেইটো হৈছে ল' পেচাৰ উশাহ ল'ব কষ্ট হয় সেইটো হল ল' পেচাৰ।
উম,
গৰমত যেতিয়া গৰমত বেছি গৰম সহ্য কৰিব নোৱাৰে অলপ গৰমতে মূৰ ঘূৰাই। উশাহ লোৱাত কষ্ট হয় সেইটো হাই পেচাৰ।
অহ, মানে যদি হাই ফেচাৰ সিদিনা মাৰ কিবা হাই পেছাৰ হৈছে আছানক হা ত' মই একদম ইমাৰ্জেঞ্চিকে মেডিকেলত গ'লোঁ কিবা এটা টেবলেট কৰিদিলে এটোত টেবলেট আনিলো হা এইটো মানে হাই প্ৰেছাৰ টেবলেটটো বেলেগ আৰু ল' প্ৰেছাৰ টেবলেট টো বেলেগ থাকে মেডিচিন খিনি বেলেগ বেলেগ ৰাখে না।
উম, বেলেগ থাকে আৰু হাই প্ৰেছাত তেতেলী খাব লাগে তেতেলী।
তেতেলী?
উম, তেতেলী ভাল।
তে তেঁতেলী - তেঁতেলী ক'ৰ পৰা আনিমগে মই আচান আছে যদি কাৰোবা হাগ তেতিয়া হলে বা এতিয়া মানে মোৰ মাৰ হাই প্ৰেচাৰ উঠিলে তে মই আকৌ বজাৰলে যাম ইমান ৰাত
এ নক যদি বেচাৰ উঠে ন'যদি ঠাণ্ডা অকণ বিচনা যদি মানে মূৰ-চুৰ ঘূৰাই গলে ন, বতাহ ধুনীয়া ঠাণ্ডা হৈ থাকে জেগাকন। তাত বহি গ'লে হ'ল অকমান খোৱাই হৈ গ'ল ভাল হৈ গ'ল।
অ' আ আৰু -আৰু কি -কি শিকায় নাৰ্চিঙত?
আম, চুগাৰ ব্লাড কেনেকে ল'ব লাগে টেষ্টৰ কাৰণে ব্লাড যে লয়।
উম, ব্লাড টেষ্টিং ও শিকাই ন'কেনেকে টেষ্ট কৰিব লাগে কিবা -কিবি?
কেনেকে বেজি দি পেলাই তেজটো উলিয়াব লাগে কেনেকে থ'ব লাগে সেইয়া ধানিবা
আৰু চু চুগাৰ কিবা হেৰি মিটাৰ দি কিবা চুগাৰ মাপে নেকি?
চুগাৰটো মানে কি কয়টো এটা সৰু এটা মানে হেৰি থাকে ডিভাইচ থাকে হা এক্কে আ এ এটা যে আমাৰ যে আঙুলিটো যে বুঢ়া আঙুলিটো সেই সেইটো নিচিনা। তাত মানে অকন বেজি এটাৰ নিচিনা থাকে। সেই বেজীটোদি এটা আঙুলিত খোচ মাৰি পাদ অকমান ব্লাড লয়। সেই ব্লাদতো অ সেই ব্লাডটোৱে তাত লাগি থাকে ন তাতেই গম পাই যে কিমান আছে।
কিমান থাকিব লাগে চুগাৰ একদম একদম মানে নৰ্মেল মানুহ এজনৰ।
আ, উম, নৰ্মেল চুগাৰটো আছিলে এইটীৰ পৰা কিবা চেভেনটিটু লৈকে।
আৰু তাৰ বেছি হ'লে কি হ'ব?
চুগাৰ হাইহৈ গৈছে। চুগাৰ লহয়গৈছে তেনেকা, কমি গ'লেও বেয়া, কমি গ'লেও বেয়া, কমি গ'লে এটা চকলেট খাবই লাগিব মিঠা মানে, চুগাৰ থকা মানুহৰ যে, লগত এ
উম, তাকেইতো সেইকাৰণে মই মানে, মানে একদম ইষ্টিং ফিষ্টিং গোটাই মানে গোটেই দিন ঠাণ্ডাই মই এতিয়া মোৰো চুগাৰ বাঢ়িব কেতিয়া।
অ,
ত কমাব কাৰণে কি কৰিব পাৰিম এতিয়া।
অ কমাবৰ কাৰণে কি কৰিবা তুমি এতিয়া। চুগাৰ হা চেনি যদি এই চুগাৰ থকা মানুহ যে এটা, মানে মাটিত তলত হোৱা বস্তু যে, চুগাৰ হোৱা মানুহৰ যে যাৰ চুগ আছে। মাটি তলত যে হয় চবজি। কমাই খাব লাগে।
মানে মাটি তলত হোৱা চবজি বিলাক কমাই খাব লাগে।
উম, অহ, মূলা। গাজৰ সেইবিলাক।
টাইপৰ মানে মাটি তলত হোৱা চবজি খিনি কমকে খাব লাগে না।
অ,
এতিয়া কোনোবা এজন মানুহৰ চুগাৰ বেছি আছে হে তাত এই কেনেকা কমাব পাৰি।
কমাব পাৰি মানে এইটো কি চুগাৰটো মানে তুমি ল হেৰি কি কয়তো নৰ্মেলত কৰিব লাগিব যেনেকে। কি কয় এইটো আলু চালু যদি বেছি আছে হো। বেছি যদি আছে। মেডিচিনো দিয়ে মেডিচিনো দিয়ে আৰু নিজৰ ওপৰতো নিৰ্ভৰ কৰে যদি খোৱাটো। ঠিক কৰি ৰাখে আৰু যদি সিখিনি ডক্তৰে খাবলৈ মানা কৰে মানে। আলু চালু বিলাক কমাই খাব দিয়ে লিমিটত খাব দিয়ে তেনেকে, খাই তেতিয়াহলে চুগাৰ নৰ্মেলত আহি যাব। আৰু কেতিয়াবা হঠাৎতে মানে হেৰিটো কমি যায় মানে, একোন চুগাৰটো যে কেতিয়াবা হঠাৎ নিজে কমি যায় সেইকাৰণে,
নিজে নিজে কমি নিজে নিজে কমি যায়।
অ সেইটো কাৰণ মোৰ ঘূৰাব চুগাৰ থকা মানুহৰ।
উম,
সেইটো কাৰণে চকলেট এটা লগত ৰাখিব লাগে।
আচ্ছা চকলেটটো যদি বেলেগ না না নাই চকলেট, নাই নাই মোৰ ধৰা মোৰ ধৰা চুগাৰ আছে মানে চুগাৰ ল হৈ যায়। কেতিয়াবা ত মই পকাটো চকলেট এটা এনি টাইম ৰাখি থওঁ হা কেতিয়াবা পোৱালি, ছোৱালী আহি যদি চ চকলেটো মোৰ চুৰ কৰি লৈ যাব।
কিনি ল'ব লাগিব ইয়াত কিবা এটা খাবই লাগিব নহ'লে মূৰ ঘূৰাই পৰি থাকিবা তাতে।
মই ধৰা গমেই পোৱা নাই মোৰ চকলেটটো চুৰ কৰি লৈ গ'ল কোনোবাই।
উম, সেইটো তোমাৰ ৰেচপনচচিবিলিটি তুমি কিবা পইচা লগত ৰাখিবই লাগে।
মানে মানে মোৰ চকলেট এটা এক টকীয়া চকলেট এটা হেৰাই গ'ল এইটো কাৰণে মোৰ, ৰিছপন্সিবিলিটি লব লাগিব না উ,
সেই তোমাৰ দায়িত্ব তুমি চকলেটো ৰক্ষা কৰি ৰাখাৰ।
উম হু হু না তাৰ কাৰণে এটা হম, যদি চকলেটটোৰ কাৰণ এটা, কম্পাউণ্ডাৰ হম্পাউণ্ডাৰ এটা ৰাখিব লাগিব মোক।